হেল্ল'।
অ বন্ধু নমস্কাৰ।
অহ নমস্কাৰ ভালে আছা। অহ ময়ো ভালেই আছো। হেল্ল'।
উম উম কোৱা।
হেল্ল'।
অ বন্ধু কোৱা।
অ আমি ইতে আত্মবিশ্বাসৰ ওপৰত অলপ আলোচনা কৰো।
অ অ ঠিকেই ভাল অধ্যায় সেইটো।
অ আমাৰ আহ সফল জীৱনৰ মূল চাবি কাঠিৰ। ভিতৰত আত্মবিশ্বাসেই অন্যতম হয়।
উম উম হয় হয়। আৰু তোমাৰ ধৰা আত্মবিশ্বাস হৈছে মানুহৰ। কৈ মানে মূল্যয়বান গুণ।
অ।
সময়ৰ ভিতৰত পৰে আৰু মানে যি যিজ তোমাৰ আত্মবিশ্বাস। মানে জীৱনৰ যিকোনো সমস্যাৰ পৰা মানে অ সমস্যা মানে। মানে সন্মুখীন হ'ব পাৰে আৰু।
হয় আচলতে মানে কি আত্মবিশ্বাস মানেই হৈছে। টো নিজৰ ওপৰত বিশ্বাস ৰখা কাৰণ। নিজৰ সামৰ্থ যোগ্যতা আৰু পৰিশ্ৰমৰ ওপৰত আস্থা থাকিলেহে মানুহে কঠিন কামো সহজ কৰিব পাৰিব।
হয় হয় হয়।
গতিকে মানে। যিজনৰ আত্মবিশ্বাস থাকে তেওঁ নতুন কাম কৰিবলৈও ভয় নকৰে বা বাধা আহিলে লেও পিছ হুকি নাযায়। সেইবাবে আত্মবিশ্বাস থাকিব লাগে সকলোৰে।
উম মানে নিজৰ মানে ধৰা তোমাৰ আত্মবিশ্বাস। এয়া যে তুমি কিবা এটা কামত তাৰ মানে সফল হ'ব পৰা নাই। কিন্তু পুনৰ আৰু চেষ্টা কৰিব কাৰে তোমাৰ তুমি মানে সাজু থাকা আৰু সেইটো।
হয় হয় সেয়ে আৰু নিজৰ ওপৰত বিশ্বা- বিশ্বাস থাকিব লাগিব আৰু নিজৰ পৰা এতিয়া বিশ্বাস থাকিব তেতিয়া মানে যিমানে জটিল কাম নহওক কিয় এদিন হ'লেও মানে কি তেওঁ সফল হ'ব পাৰিবই আৰু।
অ ধৰা আৰু মানে ছাত্ৰ ছাত্ৰী মানে জীৱনত আত্মবিশ্বাস থাকিব লাগে মানে তোমাৰ পৰীক্ষাৰ মানে বক্তয়তা খেল ধেমাৰি বা সাংস্কৃ- স অনুষ্ঠানৰ মানে প্ৰতিযোগিতাত মানে সফল হ'ব ন তোমাৰ আত্মবিশ্বাসে প্ৰয়োজন তোমাৰ আত্মবিশ্বাস থাকিবে তুমি মঞ্চ খনত মানে গৈ পানে ভাষণ দিব পাৰা
হয় মানে যিজন ছাত্ৰই মানে কি আহ পঢ়া জানে কিন্তু তেওঁৰ আত্মবিশ্বাস নাথাকে তেন্তে পৰী ক্ষাত ভাল ফল কৰিব নোৱাৰে। আৰু আত্মবিশ্বাস থকা ছাত্ৰ আহ মানে কি শান্ত মনে উত্তৰ লিখি আৰু নিজৰ সামৰ্থয় দেখুৱাব পাৰে গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল স নিজৰ ওপৰত মানে কি বিশ্বাস থাকিব লাগিব তেতিয়াহে তেওঁলোক
সেইটোয়ে মানে ভালদৰে তোমাৰ মানে বহুত ছাত্ৰ খিনি মানে ভালদৰে মানে পঢ়ো মানে আত্মবিশ্বাসৰ মানে অভাৱত মানে তোমাৰ পৰীক্ষাত ভাল কৰি কাৰণ মানে তোমাৰ কি চাবা যেতিয়া তোমাৰ আত্মবিশ্বাসটো নাথাকে আৰু মই আজি ভালকৈ পৰীক্ষা দিম আৰু যি আহে তাত লিখিম কিন্তু বহুত ল'ৰা ছোৱালী ভৰ কৰি থাকে তাৰ ফলত মানে সেই ভয়ৰত মানে বহু প্ৰশ্নৰ উত্তৰ ধৰা পাহি বাহি যায় আৰু।
হয় হয়
বা তোমাৰ ধৰা আত্মবিশ্বাস মানে গঢ়ি তুলিবলৈ তোমাৰ নিৰামি মানে নিয়মিত মানে ধ্যয়ান বা কঠোৰ পৰিশ্ৰম বা অনুশীলন বা ইতিবাচক মানে ধৰা নিগেটিভ কথা বা শৃংখলাবদ্ধ জীৱন আৰু মানে নিজৰ ভুলৰ ওপৰত মানে শিক্ষা ললে আত্মবিশ্বাস বৃদ্ধি পায়।
আচলতে ন লক্ষ্য নিৰ্ধাৰণ কৰক খুব জৰুৰী হয় কাৰণ সৰু সৰু লক্ষ্য পূৰণ কৰিলে আত্মবিশ্বাস ধীৰে ধীৰে বৃদ্ধি পায় আৰু গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু আ নিয়মীয়াকৈ অধ্যয়ন আৰু অনুশীলন কৰিব লাগিব আৰু মানে কি ইতিবাচক চিন্তা কৰিব লাগিব অ যদি আনৰ সৈতে মানে অযথা তুলনা নক কৰি নিজৰ উন্নতিৰ ওপৰত গুৰুত্ব দিব লাগে
উম উম
আৰু আ আৰু মানে কি উম বহুতে মানে কি নিজৰ ওপৰত মানে কি বিশ্বাস নাৰাখে বা আনে যি কৰিছে সেইটো কৰি সেইটোয়ে মানে কৰি থাকে মানে কি নিজে কিবা এটা কৰিম বুলি মানে কি সেইটো মানে মানে নিজে কৰিম কৰিব পাৰিব বুলি এইটো মানে কি বিশ্বাস নাই আৰু নিজৰ ওপৰত আচলতে তেনেকোৱা হব নালাগে আনে কৰা কামটো নকৰি নিজৰ ওপৰত বিশ্বাস ৰাখি নিজে কাম কৰিব লাগে
উম উম মানে শিক্ষা হিচাপে মানে গ্ৰহণ কৰিলে তোমাৰ ধৰা আত্মবিশ্বাস বাঢ়ে তোমাৰ বা সফল মানুহৰ মানে তোমাৰ ক'লাজি অলপ আগতে বেয় নহ ভয় নকৰে এইটোৱে আৰু
বা মানে উম সফল ব্যক্তিসকলৰো ত জীৱনবোৰ জীৱনীবোৰ পঢ়িলে ইয়াত আত্মবিশ্বাসটো বৃদ্ধি পায় গতিকে আমাৰ উম ছাত্ৰ ছাত্ৰীসকল বা শিশু সকলেও আমাৰ মহান ব্যক্তি সক সকলৰ জীৱনীসমূহ পঢ়িব লাগে তেতিয়া তেওঁলোকৰো তেওঁলোক মানে তেওঁ এই মহান ব্যক্তিসকলৰ জীৱনীসমূহ যেতিয়া পঢ়ি পেলাই জানিব যে তেওঁলোক যে তেওঁলোকৰ আত্মবিশ্বাস আছিল বাবেতো ইমান ডাঙৰ মানুহ হ'ব
হয় হয় মানে তোমাৰ ক ধৰা জীৱনত মানে জ্ঞান বা ধন সম্পত্তি মানে আৰু ব সুযোগ থাকিলে যদি আত্মবিশ্বাস নাথাকে তোমাৰ তেন্তে মানে তোমাৰ সেইব সঠিক ব্যৱহাৰ কৰিব নোৱাৰে কিন্তু তোমাৰ আত্মবিশ্বাস থাকিলে মানে সাধাৰণ মানুহে মানে অসাধাৰণ মানে সফলতা লাভ কৰিব পাৰে ধৰা তোমাৰ আত্মবিশ্বাস মানে নিজৰ ক্ষমতা বা যোগ্যতা আৰু পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰখাটোৱেই হৈছে আত্মবিশ্বাস তোমাৰ ধৰা কিন্তু ই তোমাৰ মানসিক শক্তি হ'ব লাগিব বা মানে যিমান কঠিন পৰিস্থিতি থাকিলো মানে সাহসেৰে মানে আগবাঢ়ি যাব লাগিব লাগিব আৰু অ সেইটোয়ে মানে সেইটো মানে তোমাৰ মেণ্টেলিও শক্তি থাকিব লাগিব আৰু মানে তেওঁলোকে মানে আৰু কেনেকোৱা ধৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত মানে বহু ছাত্ৰ ছাত্ৰীয়ে ভালদৰে পঢ়ে সেইটো মানে আত্মবিশ্বাসৰ মানে অ মানে আত্মবিশ্বাসৰ কাৰণে মানে তোমাৰ বহুত অ হেৰুৱাই পেলাই আৰু ধৰা তেওঁলোকে উত্তৰ মানে লিখিবলৈ সংকোচ কৰে ফলত তোমাৰ মানে তেওঁলোকে প্ৰকৃত মানে যোগ্যতা প্ৰকাশ নাপায় আৰু মানে অ ধৰা এই মানে সমস্যাটো তোমাৰ দূৰ কৰিব মানে পুনৰাবৃত্তি বা মক্তেছ বা শি ক্ষক আৰু অভিভাৱক উৎসাহো নিজৰ ওপৰত মানে বিশ্বাস ৰাখিব লাগিব
হয় মানে কি আত্মবিশ্বাসৰ যেতিয়া মানে কি অভাৱ থাকিব তেতিয়া মানুহে সিদ্ধান্ত ল'বলৈও ভয় কৰে বা আন কি বহুতে নিজৰ মতামত প্ৰকাশ কৰিবলৈও সংকোচ বোধ কৰে কিন্তু টো মানে কি আত্মবিশ্বাসী ব্যক্তি এজনে স্পষ্টভাৱে নিজৰ মত প্ৰকাশ কৰিব পাৰে আৰু দায়িত্ব ল'বলৈও ভয় নকৰে কৰে গতিকে আত্মবিশ্বাসৰ বহুত বেছিয়ে প্ৰয়োজন হয়
উম উম আৰু তোমাৰ ত ধৰা খেলুৱৈ যিবিলাক আমাৰ খেলুৱৈসকল আছে যদি তেওঁলোকে মানে নিজৰ ওপৰত আহ তোমাৰ বিশ্বাস নাখ নাৰাখে তেন্তে মানে খেল আৰম্ভ আৰু হ হোৱাৰ আগতে মানে মানসিক ভাৱে মানে পৰাজিত হয় বোৰে আত্মবিশ্বাসে মানে তেওঁলোকৰ মানে চাপৰ মানে মানে মাজতে মানে ভাল প্ৰদৰ্শন কৰিবলৈ মানে সহায় কৰে আৰু যেতিয়া আত্মবিশ্বাস থাকিব তেওঁ মানে উৎসাহিত হয় অ উৎসাহিত হয় মানে খেলখনত মানে যিমান স কৰিব লাগে সেইখিনি আৰু কৰিব লাগে আৰু
হয় আৰু আমাৰ সামাজিক আহ উন্নয়নৰ বাবেও আত্মবিশ্বাসী নাগৰিকৰ বহুত বেছিয়ে প্ৰয়োজন হয়
ওম ওম
অ কিন্তু মানে কি আ মানে কি আত্মবিশ্বাসী মানুহে নতুন চিন্তা কৰে বা নতুন উদ্যোগ লয় আৰু সমাজত কল্যাণত কাম কৰে গতিকে আমাৰ সমাজ উন্নয়নৰ ক্ষেত্ৰতো আত্মবিশ্বাসী নাগৰিক লাগে লাগিবই আৰু বিশেষকৈ
কৈ থ উ হয় হয়
ধৰা তোমাৰ আৰু আত্মবিশ্বাসৰ মানে নিজৰ শক্তি মানে চিনি পোৱা। নিজৰ শক্তি চিনি পোৱা
বা কিন্তু তোমাৰ অহংকাৰ মানে আৰু নিজকে মানে আনতকৈ শ্ৰেষ্ঠ বুলি ভবা ভাবি আৰু ধৰা আত্মবিশ্বাসৰ মানে মানুহক মানে বহুত মানুহ কৰি তোলে যেতিয়া আত্মবিশ্বাস থাকিব তেতিয়া তুমি বহুত মহান কৰিব তুলিব পাৰে আৰু বা অথচ মানে মানুহক মানে অহংকাৰ মানুহক পটন পথলৈ নিয়ে নিয়ে
আৰু মানে বহু সুন্দৰকৈ তুমি আজি বুজাই দিলা আৰু মোক এই আত্মবিশ্বাসৰ ওপৰত আৰু মানে উম মানে বহুতে নিজৰনৰ অ মানে জীৱনৰ লগত অ বহুতে মানে নিজৰ জীৱনৰ লগত আনৰ লগত মানে তুলনা কৰে ফলত মানে নিজকে সৰু বুলি ভাবি লৈ আৰম্ভ কৰে কিন্তু মনত তোমাৰ সেইটো ৰাখিব নালাগে কাৰণ প্ৰতিজন মানুহে মানে সমান যদি তেওঁলোকে যদি তেওঁলোকে মানে ধৰাৰ কাৰণ তুমি তোমাৰ লগত মই তুলনা কৰিলে বোলে মই নিজকে ভাবো মই সৰু তেতিয়া বহু খিনি মানে সমস্যা সমস্যাৰ সন্মুখীন কেতিয়াও সেইটো ভ ভাবিব নালাগে তেতিয়া মানে তুমি মানে সফলতা লা লাভ কৰিব নোৱাৰিবা
হয় হয় সেইটো হয় বাৰু নিজৰ ওপৰত আত্মবিশ্বাস থাকিব লাগিব তেতিয়াহে মানে কি অ ভাল কাম কৰিব লাগ পাৰিব বা নিজৰ ওপৰত বিশ্বাস থাকিলে নিজৰ মতে কাম কৰিব লাগিব আনৰ লত চলিব নালাগে গতিকে নিজৰ ওপৰত বিশ্বাস থাক
মানে নিজৰ নিজৰ তোমাৰ দুৰ্বলতাটো মানে লুকাব নালাগে। বা তোমাৰ সেইবোৰ চিনাক্ত কৰি মানে ধ ধৰে উন্নতি চেষ্টা কৰিব লাগে আৰু, আৰু প্ৰতিটো মানে সৰু মানে সফলতাই মানে আত্মবিশ্বাসৰ মানে বৃদ্ধি কৰে।
হয়
উম
তেতিয়াহলে বন্ধু মই আজিৰ পৰা বহুত খিনি কথাই শিকিলো তোমাৰ পৰা আৰু আমাৰ আত্মবিশ্বাস থাকিব লাগিব নিজৰ ওপৰত সেইখিনি কথা আমি সৰু ল'ৰা ছোৱালীবোৰকো জনাব লাগিব যে নিজৰ ওপৰত বিশ্বাস ৰখা সকলো কমেই সময়মতে আহ হৈ উঠিব বা ফলাফলটো ভালেই হব। অ আমি অ ঠিক আছে আমি আকৌ এটা নতুন ঠত লগ পাম ধন্যবাদ।